হেল্ল'? অ' মাতটো শুনা পাইছানে?
অ', পাইছো পাইছো। তুমি পাইছা নাই?
অ', পাইছো পাইছো কি কৰি আছা তাকে?
মই তোমাৰ আছো এই বিচনাতে পৰি আছো।
অ', বাকী খবৰ খাতি ভাল?
খবৰ খাতি ভালেই অ', তোমাৰ?
অ', মোৰো ভাল ভাল, এই ভাত পানী খালা নাই?
উ ভাত পানী খালো অ', তুমি খালা?
অ', ময়ো খালো খালো, তাকে তোমাৰ মানে ফোন কৰিছিলো এ এতিয়া তোমাৰ মানে মানুহবিলাকে যে কঠোৰ পৰিশ্ৰম যে কৰে যে
হয়
তোমাক বৰ্তমান সময়তো তোমাৰ আমাৰ অসমৰ লোকসকলে টো বহুত কঠোৰ পৰিশ্ৰম কৰা দেখা যায়।
হয় হয়
আচলতে এই কঠোৰ পৰিশ্ৰম কৰাৰ গুৰুত্বটো আচলতে কি আমি কঠোৰ পৰিশ্ৰম কৰিব লাগে নে না নালাগে কৰিলে ভাল নে বেয়া তাৰ বিষয়ে অকমান আলোচনা কৰিম বুলি ভাবিছিলোঁ।
হয় হয় নিশ্চয় নিশ্চয়। নিশ্চয় আগ্ৰহী মই প্ৰতিটো বিষয়ত আছে নতুন নতুন বিষয়সমূহৰ বিষয়ে জানিবলৈ সঁচাকৈ আগ্ৰহী কাৰণ মই মানে সদায় এটা কথা বিশ্বাস কৰো যে সদায় শিক নতুন নতুন বস্তু শিক কিব লাগে গতিকে মই আগ্ৰহী তুমি নতুন বিষয়টো আৰম্ভ কৰা মই যিমান পাৰো সমৰ্থন জনাম আগ্ৰহী হয় গতিকে তুমি আৰম্ভ কৰিব পাৰা হয়।
যিহেতু তুমিও জানা মইও জানো যে কঠোৰ পৰিশ্ৰম হৈছে সফলতাৰ মানে আচলতে মূল চাবি-কাঠি। হয় নহয় অ জীৱনত আচলতে সফ লতা লাভ কৰিবলৈতো আমি কেৱল সপোন দেখিলেই নহব হয় নহয়
নহ'ব নহ'ব।
সপোনৰ সেই সপোনটো আচলতে আমি অহ পূৰণ কৰিবৰ বাবে একাগ্ৰতা, অধ্যৱসায় আৰু আচলতে কঠোৰ পৰিশ্ৰম কৰাটো মানে নিতান্তই প্ৰয়োজনীয়। তোমাৰ অ এতিয়া তোমাৰ তুমি সেই আগৰ যি ইতিহাস আচলতে আমাৰ ভাৰতৰ ইতিহাসৰ ফালেও তুমি যা চাব পাৰা। ভাৰতৰ তোমাৰ ইতিহাসত তোমাৰ যিসকল ব্যক্তি স মানে সফলতাৰ শিখৰত আচ লতে উপনীত হৈছে তেওঁলোকৰ আ আৰু এটা কোৱা আচলতে তুমি যদি লক্ষ্য কৰা তেনেহলে দেখিবা তেওঁলোকৰ আঁৰত আচলতে কঠোৰ পৰিশ্ৰমৰ এক ডাঙৰ অৱদান লুকাই আছে আকৌ।
হয় হয় হয় হয় হয়, হয় হয় হয় এইটো কথা তুমি তুমি যোনটো কলা ন যে সিয়ৰ কথা এ কঠোৰ পৰিশ্ৰমৰ কথা মানে ইংৰাজীত ক'বলৈ গ'লে হাৰ্ডৱৰ্ক হয়নে?
হাৰ্ডৱৰ্ক হয়।
হয় হয় হয় আচলতে হাৰ্ড ৱৰ্কটো সদায় এটা কথা লগত মন কৰিবা যে হাৰ্ডৱৰ্কটো অ তুমি যদি কাম এটা কৰি আছা মানে ধৰা তুমি এটা নদ খুলিবলৈ যদি খুলিব লাগে এটা স্ক্ৰু ড্ৰাইভাৰে
হয় হয়
তুমি তুমি যদি খুলি আছা এডাল চেপেনাৰে তুমি যিমান কছ ষ্ট কৰিলেও কিন্তু সেই নদটো খোল নাখাব, মই মিছা কৈছো নেকি কোৱাচোন বাৰু। হয় এই ক্ষেত্ৰত অ' কঠোৰ অ কঠোৰ পৰিশ্ৰমৰ কথাটো অলপ তেনেকুৱা ধৰণৰ। যে আচলতে কঠোৰ পৰি পৰিশ্ৰমটো তুমি যনটো কলা সফলতাৰ মূল চাবি-কাঠী হয় কিন্তু আহ তাৰ লগতো কিন্তু বহুত বহুত কিছু কাৰণ জড়িত হৈ থাকে। বা বহুত বহুত ফেক্টৰ জড়িত হৈ জড়িত হৈ থাকে। যোনটোৱে সফলতাৰ ক্ষেত্ৰ ৰ কঠোৰ পৰিশ্ৰমক লিংক কৰে মানে সংযোগ কৰে মই সেইটো হিচাপে ভাবোঁ, হয়।
অ', আচলতে কি গম পাইছা নাই জীৱনৰ আচলতে প্ৰতিটোক- ক্ষেত্ৰতে তোমাৰ বা-বাধা বিঘিনিতো আহিবই আৰু প্ৰত্যাহ্বান বিলাকতো আহিবই। হয় নহয়, কিন্তু আচলতে সেই অ' আমি সেই আচলতে যিসমূহ বাধা বিঘিনি আহিব প্ৰত্যাহ্বান আহিব। এইসমূহক আচলতে আমি নেওচি যাবলৈ তোমাৰ নেওচি যাবলৈ চেষ্টা কৰিব লাগিব। আৰু তাৰ লগতে আমাৰ ধৈৰ্যটো আমাৰ মেইন গম পাইছা নাই, আমি ধৈৰ্য ধৰিবলৈ শিকিব লাগিব।
হয় হয়।
আকৌ আমি সেই ধৈৰ্যৰ লগতে আমি সেই আচলতে আ যি বাধা বিঘিনি আৰু প্ৰত্যাহ্বানবোৰ আহে। এইসমূহ আমি আচলতে নেওচি যাবলৈ তোমাৰ চেষ্টা কৰিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব।
হয়।
হয় নহয়, গতিকে যিসকলে আচলতে কঠোৰ পৰিশ্ৰম কৰিব পাৰে, তেওঁলোকে নিশ্চ ঠয় জীৱনত এদিন নহয় এদিনতটো সফলতা অৰ্জন কৰিবই আৰু নহবা তেওঁলোকৰ যি লক্ষ্য থাকে, সেই লক্ষ্য আচলতে উপনীত হ'ব পাৰিবই। গতিকে, সেই কঠোৰ পৰিশ্ৰম কৰাটো প্ৰতিজন মানে মানুহৰ আচলতে দৰকাৰ, আচলতে জীৱনত- সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিবই লাগিব।
অ-আচলতে কঠোৰ পৰিশ্ৰম টো এটা এটা সু এটা সুন্দৰ আৰু এটা আহ' দুৰ্লভ এটা মানে আ দুৰ্লভ এটা তোমাৰ এটা হেৰি হয়, কোৱালিটি হয় মানে। এটা যিটো সকলো মানুহে কৰিব নোৱাৰে। আচলতে এ মোক মো অ', মই ক'লো যে এ পথটো অলপ আ যদিও অশুদ্ধ হয়, তথাপিও যদি পৰিশ্ৰম কৰা কোৱালি গুণটো থাকে তেনেহ'লে অন্যানয় পথত গৈও তেওঁ কঠোৰ পৰিশ্ৰম কৰিলে সফলতা অৰ্জন কৰিব পাৰিব, গম পাইছেনে? প্ৰথম কথাটো হৈ গ'ল, সেইটো এত এক প্ৰকাৰ আমাৰ আ অস্ত্ৰ আচালতে। ৱ ইংৰাজীত ক'বলে গ'লে ৱেপন হয়, হয়। গতিকে কঠোৰ পৰিশ্ৰমটো আ গু-গুণটো আমি অৰ্জন কৰিবলৈ হ'লে আ, এদিন দুদিনতে আচলতে নহয় কথা খিনি, তুমি যোনখিনি ক'লা ধৈৰ্য ধৰি, হয়, ধৈৰ্য্য ধৰিব লাগিব, নিজৰ অন সময়ানুবৰ্তি বা নিয়মানুবৰ্তি গুণসমূহ অৰ্জন ক কৰিব লাগিব, ইয়াৰ লগত বহুতো কথা জড়িত হৈ থাকে, যি আমাৰ কঠোৰ পৰিশ্ৰ মৰ গুণটো হেৰি কৰাত সহায় কৰে, আ আচলতে এ প্ৰকৃততে সঁচা আচলতে ই মানে প্ৰত্যেকটো সফলতা এটা আৰৰ কাহিনী এটা আ, থাকেই যিটো কঠোৰ পৰিশ্ৰম জৰিত হৈ থাকে, হয়। এতিয়া তুমি, আ যিমান সমূহ এতিয়া তুমি ধৰা অ', যিসমূহ তোমাৰ ইনচপাইৰেচন আ, হেৰি আছে, আইডিয়েল আছে, সেইসমূহৰ তুমি আজি দেখিছা, তেওঁলোকে ইমান সুন্দৰ ভাৱে জীৱন যাপন কৰি আছে কিন্তু অ', আচলতে তেওঁ, তেওঁলোকৰ আৰততো কঠোৰ পৰিশ্ৰমৰ কাহিনী লুকাই আছে, যোনসমূহ আমি দেখা নাই। বা তুমি দেখা নাই, গতিকে আ প্ৰত্যেকৰে থাকিব, কাৰণ তোমাৰ এনেকুৱা ধৰণৰ কোনো চৰ্তকাট ট্ৰিক নাই যে, যি সমূহ তুমি যাৰ জৰিয়তে তুমি সফলতা লাভ কৰিব পাৰিবা। হয়, হয়, আচলতে প্ৰা-প্ৰকৃতৰ সফলতা অৰ্জন কৰিবলৈ হ'লে আমি নিজৰ আ, সৌম পূৰ্ণ আমি নিজক তাৰ প্ৰতি আ-আ-আসক্ত কৰিব লাগিব, ভাল কামটোৰ কামটোৰ প্ৰতি আসক্ত কৰিব লাগিব। সেই আসক্ত হয়। আৰু সেই আসক্তিটোৱে লাহে লাহে কঠোৰ পৰিশ্ৰমৰ আহ সৃষ্টি কৰে বুলি মই ভাবোঁ।
নিশ্চয়, নিশ্চয়, তুমি এটা বহুত ভাল কথা ক'লা। আচলতে এই তোমাৰ কথাখিনি মই সুখী অনুভৱ কৰিছোঁ। আৰু এটা কথা কি গমাইছেনে? এই মানুহে তোমাক কঠোৰ যেতিয়া তোমাৰ কঠোৰ পৰিশ্ৰম কৰে গম পাইছা তেতিয়া আকৌ চাবাচোন আকৌ তোমাৰ যেতিয়া সেই কঠোৰ পৰিশ্ৰম কৰা মানুহজনৰ আহ নিজৰ ওপৰত আত্মবিশ্বাসটো তোমাৰ মানে আগতকৈ বৃদ্ধি হোৱা দেখা যায়।
উম
আকৌ তোমাৰ সেই অঁ কঠোৰ পৰিশ্ৰমে তোমাৰ নতুন নতুন দক্ষতা আহৰণ কৰাতো সহায় কৰে।
হয়, হয়, হয়।
গতিকে সেইটো সেইটো আচলতে অ, মোৰ মতে এটা ভাল হেৰি ভাল গুণ। যিহেতু কঠোৰ পৰিশ্ৰম কৰিলে তোমাৰ আত্মবিশ্বাসটো তোমাৰ প্ৰতিটো ক্ষেত্ৰতে তোমাৰ আত্মবিশ্বাস না থাকিলে তুমি একো কৰিব নোৱাৰা গম পাইছা নাই গতিকে আত্মবিশ্বাসটো লাগে আচলতে মানুহক
লাগে আত্মবিশ্বাসটো ইয়াৰ লগত যথেষ্ট পৰিমাণে জড়িত হৈ থাকে।
হয় নিশ্চয়
তুমি কাম হয় তুমি কাম এটা কৰিবা কিয় মানে কথাটো কৈছোঁ কঠোৰ পৰিশ্ৰমৰ কথাটো কৈছোঁ। পৰিশ্ৰমটো কৰিবা কিয়? হয় কঠোৰ পৰিশ্ৰমটো মানে কামটো কৰিবা কিয় কাৰণ তুমি জানিবা কামটো কৰি শেষ কৰিব মই পাৰিম। তাৰ জৰিয়তে এটা সফলতা পাব পাৰিম। তেতিয়াহে তুমি কৰিব পাৰিবা। যদি তুমি কামটোক কৰিব পাৰিম বুলি তোমাৰ আত্মবিশ্বাসটো নাহে তেনেহলে তুমি কাম টো প্ৰতি ইমান খিনি পৰিশ্ৰম কৰিব নোৱাৰে মানে।
হয়।
গতিকে আত আত্মবিশ্বাসতো ইয়াৰ এটা অন্যতম এটা মূল চাবিকাঠি। মই সেইটো কথা হয় হয় সেইখিনি হিচাপে মই মানি লৈছো হয়।
তোমাৰ কঠোৰ পৰিশ্ৰম সেই তোমাৰ ছাত্ৰ জীৱনত কঠোৰ পৰিশ্ৰমৰ মানে বিশেষ গুৰুত্ব আছে গম পাইছা নাই তোমাৰ আচলতে সেই কঠোৰ পৰিশ্ৰমটো আমি কেতিয়া কৰিব লাগে। তোমাৰ সেই ছাত্ৰ জীৱনত যদি তুমি কঠোৰ পৰিশ্ৰম কৰা। তেনেহলে তুমি সেই পিছলৈ তোমাৰ তাৰ ফলটো তুমি নিশ্চয় পাবা। গতিকে আমি সেই ছাত্ৰ জীৱনত আচলতে আমাৰ ছাত্ৰ জীৱনৰ যিসমূহ পৰীক্ষা সেই পৰীক্ষাসমূহত আমি অ, কঠোৰ পৰিশ্ৰম কৰি উত্তীৰ্ণ ভালকৈ উল ভালকৈ উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰিব লাগে। আকৌ তোমাৰ সেই নিয়মিতো অধ্যয়ন কৰিব লাগে সময়ৰ স ঠিক ব্যৱহাৰ কৰিব লাগে। এক মানে একাগ্ৰতাৰে পঢ়া শুনা কৰিব লাগে। আচলতে সেই তুমি যদি সেই আচলতে সেইখিনিক মই কঠোৰ পৰিশ্ৰম বুলি ক'ম। সেই অধ্যয়ন সঠিক সময়ৰ সঠিক ব্যৱহাৰ একাগ্ৰতা সেইখিনি কথা কৈছোঁ মই তোমাক। সেইখিনিক আচলতে মই অহ কঠোৰ পৰিশ্ৰম বুলি ক'ম। সেই যদি তুমি সেই কঠোৰ পৰিশ্ৰমটো তুমি মানে কৰিব পাৰা, তেনেহ'লে তুমি নিশ্চয় তুমি ভাল ফলাফল লাভ কৰিবাই মানে। গম পাইছানে নাই? আৰু আৰু তোমাৰ এইটোও নহয় যে তোমাৰ অকল- কেৱল মানে মানুহৰ বুদ্ধি থাকিলেই সেইটো আচলতে নহব। মানুহৰ বুদ্ধিমত্তাই যথেষ্ট নহয় আচলতে। সফল হবলৈ তোমাৰ মানুহক প্ৰয়োজন মানে পৰিশ্ৰমটো লাগিবই। গম পাইছা নে নাই? অঁ, এজন সাধাৰণ ছা- ছাত্ৰও আচলতে কঠোৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে মানে- অসাধাৰণ সফলতা লাভ কৰিব পাৰে।
নিশ্চয় নিশ্চয়। তুমি হয়, হয়, হয়, হয়। গতিকে আহ- উম, এটা কথা মই বিশ্বাস কৰোঁ, চোৱা-
অঁ।
মানে কি হয় কথাখিনি? কোনোবা কোনোবা খিনি- ক্ষেত্ৰত আমি কামখিনি কঠোৰ পৰিশ্ৰমৰ লগত আমি তাৰ লগত অলপ আমাৰ যু- যুক্তিৰ কথাখিনি সোমাব লাগে, মানে ধৰক অলৱেজ আ আমি আ- হাৰ্ড ৱৰ্ক কৰিলে নহ'ব, স্মাৰ্টলি হাৰ্ড ৱৰ্ক কৰাটো তুমি কি ভাবা? যে অলপ স্মাৰ্টলি হাৰ্ড ৱৰ্ক- কৰাটো বেছি ভাল, নে অনলি হাৰ্ডৱৰ্ক, হাৰ্ডৱৰ্ক, হাৰ্ডৱৰ্কটো বেছি ভাল? ভা, ভাবা কাৰণ আহ যদি-
মানে অনলি হাৰ্ডৱৰ্ক- টো আচলতে সেইটো তোমাৰ আমাৰ স্বাস্থ্য কাৰনেও হানিকাৰক হ'ব পাৰে, গম পাইছা নে নাই? মানে তুমি যিটো কৈছা, তোমাৰ- হাৰ্ডৱৰ্ক মানে, সেইটো মই আচলতে তুমি যিটো হাৰ্ডৱৰ্কৰ কথা কৈছা- আচলতে মই সেই হাৰ্ডৱৰ্কটোৰ কথা তোমাক ইয়াত মই আচলতে কোৱা নাই, গম পাইছা নে নাই? সেইটো হাৰ্ডৱৰ্ক আচলতে তোমাৰ এটা- বহুত বেছি হাৰ্ডৱৰ্ক হৈ যায়, সেইটোত তোমাৰ কিছুমান ল'ৰা ছোৱালী দেখা যায়। তোমাৰ ৰাতি মানে নুশুৱে, তোমাৰ - গোটেই ৰাতিটো তোমাৰ, তোমাৰ মানে কেৱল পঢ়ি থাকে মানে। পঢ়াৰ ক্ষেত্ৰত অকল- কঠোৰ পৰিশ্ৰম কৰি থকা দেখা যায়। গতিকে সেইটো সেইটো মই ভাল বুলি নকওঁ। কাৰণ সেইটো তোমাৰ- সেই পৰিশ্ৰম কৰিছে হয়, তাৰ পৰা এটা ফল লাভ কৰিব, কিন্তু আচলতে সেই- ফলটোৰ পৰা তেওঁৰ বিভিন্ন মানে তেওঁৰ বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে। তেওঁৰ স্বাস্থ্য আচলতে হানি হব পাৰে, সেইটো মই কেতিয়াও নিবিচাৰো। গতিকে মোৰ মতে তোমাৰ স্মাৰ্টলি কৰাটো, আচলতে স্মাৰ্টলি কঠোৰ পৰিশ্ৰম কৰা- টো স্মাৰ্টলি হাৰ্ডৱৰ্ক কৰাটো মোৰ মতে বেছি বেটাৰ।
হয় হয়, কাৰণ তাত বুদ্ধিমত্তাও জড়িত জড়িত হৈ থাকে, হয় নে নহয়? বুদ্ধি-বুদ্ধি জড়িত হৈ থাকে। জড়িত হৈ থাকে, কাৰণ আহ ধৰা হাৰ্ড- অকল-অকল হাৰ্ড-হাৰ্ড ৱৰ্কটো তোমাৰ এজন মিস্ত্ৰীয়েও কৰে বা এজন হেৰীয়েও- কৰে, কিন্তু তাৰলগত অলপ বুদ্ধি যদি লগাই কৰা হয় তেনেহলে কথা- কামখিনি যোনটো আহ হাৰ্ডৱৰ্কৰ ফলত যোনখিনি এঘন্টাত হোৱা লগীয়া কথা- একে হাৰ্ডৱৰ্ক কম সময়- কম সময়ৰ ভিতৰত অলপ স্মাৰ্টলি কৰিলে হয়তো কম সময়তটো কম লাগিব। অঁ, পৰিশ্ৰমটো কম হব, মই ভাবো সেইখিনি কথা। গতিকে কথাখিনি আজি গুৰুত্ব- পূৰ্ণ যথেষ্ট গুৰুত্বপূৰ্ণ, যদিও টপিকটো আমি ইমান- কম সময়ৰ ভিতৰত আ সামৰিব নোৱাৰো যেতিয়া এটা-
সামৰিব নোৱাৰো, নিশ্চয় নিশ্চয়। মোৰ মোৰো এতিয়া তোমাৰ বৰ্তমান কবলৈ বহুত কথা বা-বা- কী থাকি থাকি গ'ল, কিন্তু তোমাৰ এতিয়া টাইমটো হৈ গৈছে, নিশ্চয় বহুত টাইম। গতিকে গতিকে সেইকাৰণে আজি ইমানতে সামৰিবলৈ বিচাৰিছো আৰু আমাৰ এই
নিশ্চয় নিশ্চয় নিশ্চয় আটছা অ
তেতিয়া আজিলৈ ৰাখিছোঁ আৰু দিয়া
নিশ্চয় নিশ্চয় নিশ্চয়
হো হো